হেল্ল', অ, মণীচা কোৱা?
কিয় বা নাই অহা কলটো?
এয়া নেটৱৰ্কৰ কাৰণে হ'ব পাৰে।
জানো অথনিও কিন্তু তেনেকুৱা হৈছিলে। অথনিও তেনেকুৱা হৈছে মানে কি হৈছে জানে মই কৰ মই কৰিলে গৈছে কিন্তু মোলে অহা নাছিলে।
উম- উম মোক এতিয়া এইটো মানে এই যে কলাৰেজ বেজি উম, এনেকে
আচ্ছা-আচ্ছা-আচ্ছা।
বিজে বাকি ভাত পানী খালা নে নাই?
নাই- নাই ভাত খোৱা নাই ভাত মানে বনাই মেলি আহিছোঁ মাছ ভাজিলোঁ, দালিতে আলু দিলোঁ অ, ভাত বনালো তাৰ পিছত চব বনাই মেলি থৈ আহিছো এতিয়া হেৰি কেচৰিটো মাহীহতে খাব চাগে মোৰ এতিয়া খোৱাৰ একো মানে ঠিক নাই। মোৰ মনে যোৱা নাই জানানে আজি কি কৰিলো জানা মাহীহত মানে ওলাই গৈছিলে
উম,
অ, ত' মই ঠিকছে ফুচকা এগাল বনাই মেলি মেলি খালো।
তুমি অকলে বনালা?
ঠিক আছে ঠিকছে মোক তোমাক কৈছো নহয় তাত খোক কমভৰত ত্ৰিছটামান ফুচকা আছে।
হম,
ত্ৰিশটা ওপৰত থাকিল বনাইছো।
অ', অ',
মানে ত্ৰিশটা ওপৰত থাকিলেও কম নাই তাৰমানে মই বহি-বহি খাই আছো খাই
মোৰ জানাানে ফুচকা পাপৰটো সেয়া ভেকুৰ লাগি গ'ল। এবাৰ আনি বনালো হা ছেকেণ্ড টাইম মানে এ আলু পিটিকি লৈ আকৌ হা যিহেতু পানীটো বনাই আকৌ ফুচকা পাপৰতো ভাজি মানে মোৰ এলাহ লাগিলে। এসোপা ইমান কৰে মেলি মানে তুমি এতিয়া কিয় পাৰিছা জানা অ, মোক শি কবাচোন আলু পঠা -পৰঠাটো কেনেকে বনোৱা? মোৰ জানা ফাটিটো অ, ফাটি যায় মোৰ বেলুতে।
এই মানে ভালকে তাইটকে হেৰি কৰিব লাগিব কি কৰিবা জানা মই কৈছো শুনা এ তুমি আটাটোক টানকে মাৰিবা বুজিছা যোনটো তুমি ৰু তি খাবলে আটা মাৰা সেনেকে পৰঠাৰ কাৰণে আটা নিবেলিবা মানে ধৰা আলু পৰঠাৰ কাৰণে মানে মেইন কোমল আটাইটো বেলিব মাৰিব নালাগে মানে বুজিছা?
উম,
মই যে ৰুটি আটা মাৰিব নাজানো মই বনালে ৰুটি টান হয় হা কিন্তু মই আলু পৰঠা ভাল বনাওঁ আকৌ। মানে আলুক অ আলু পৰঠাৰ মানে আঠাটো যেনেকুৱা মানে মানে কিছুমানে কোমলকেও বনাই দেই কিন্তু মানে মই ভাব- বোৰ মানে পৰঠাৰ আটাটো অকণমান টানকৈ মাৰিব লাগে যাতে বেছিও টান নহয় দেই কিন্তু পান যোনটো মানে আটা মাৰোত- তে এনেকে আঙুলিতটো পুৰা এনেকে এনেকে সোমাই যায় গোটেইটো সেই তেনেকে মাৰিব নালাগে অকমান মানে সেচি মেলি সোমাব পৰাকে মাৰিব লাগে। সেই তেনেকে মাৰি মেলি হোৱাৰ পিছত কি আৰু ডাঙৰ ডাঙৰ কে লৰিটো ল'ব লাগে মানে বুজিছা। সৰু সৰু লৰি ল অ পাতলাকে পৰঠা বনাব নালাগে। ডাঙৰ ডাঙৰ লৰিটো ল'ব লাগে তাৰ পিছত লৰিটো এনেকে হাতেৰে মানে অলপ হেৰি কৰি লব লাগে আৰু এ কাষটো পাতলাকে মাজত ডাঠকে থব লাগে।
আত্চ্ছা।
বুজিছা বেল তুমি যদি বেলি ওলোৱা তেতিয়াহ'লে ৰুটি বেলি ললেও মানে মইতো নিবেলো বাৰু মইতো হাতেৰেই তেনেকে বনাই দিওঁ। মম নিচিনাকে বনাই দিওঁ। ম'মটো যেনেকে বনাওঁ তেনেকে যে লৰিটো যে এনে কি কৰো জানা লৰিটো এনেকে ধৰো নহয় কিনাৰ দুটা কিনাৰকেইটা চেপি চেপি চেপি চেপি চেপি চেপি অকল কিনাৰ কেইটা এনেকে চেপি চেপি গৈ থাকোঁ। তাৰপিছত মানে কি কিনাৰ কেইটা চেপি যোৱা কাৰণে মানে ম'মৰ নিচিনা সেইটো ওলাই যায় যে গোটেই উম মানে উ বস্তু খিনি মাজত থৈ লৈ পেলাই কিনাৰ গিটা মানে পুৰা পাতল হৈ যায়।
আ আলু পিটিকা খিনি কি দিয়া?
আলু পিতিকা খিনি মানে দুটা ধৰণে বনাব পাৰে হা কেতিয়াবা ভাজি মেলি বনা- যদি বনাব পাৰি
উ।
নাইবাটো কেতিয়াবা মানে ডাইৰেক্ট দি দিওঁ মই। ভাজি মেলি বনালে মানে কি হয় মই তেল দিওঁ। তেলতে ধৰা পিয়াঁজ দিলোঁ। সৰু সৰুকে কাটি আদা নহৰু দিলো তাতে মানে ধৰা মচলা দিলো জিৰা দিলো ধনীয়া পাউদাৰ দিলো। অ তেনেকে মানে দি লৈ পেলাই আলু খিনি তাতে দি লৈ পেলাই কালাজিৰা অলপ দি লৈ পেলাই তেনেকে মানে গোটেই মছলাটো অলপ টাইমৰ কাৰণে ভাজো তাৰ পিছত বন্ধ কৰি থওঁ মানে আলুত টো বইল কৰি লওঁ প্ৰথমতে হা তাৰ পিছত মানে এনেকে পিতিকা কৰি লৈ পেলাই ভাজো আৰু তাছত ভাজি লৈ পেলাই মানে অলপ ঠাণ্ডা হ'বলে দি লৈ পেলাই আটাখিনি তেনেকৈ কৰি সে- লৰিটো তেনেকে বনাই লৈ পেলায় মাজত এনেকা আলু পৰ আলু অলপ দি লৈ পেলায় তাছত ম'মৰ নিচিনাকে বন্ধ কৰি দিওঁ বন্ধ কৰি লৈ পেলাই মই ভা- একদম ভালকে বন্ধ কৰো যাতে কোনো ফালৰ পৰা খুলি নাথাকে তাৰ পিছত কি কৰো জানা তাৰপিছত বেলাৰ আগতে যে নিজে হাতেৰে অলপ টাইমৰ কাৰণে এনেকে এ ঠেলি ঠেলি ঠেলি ঠেলি অকমান ডাঙৰকে বনাই লওঁ উম তাৰ পিছত ধুনীয়াকে একদম বেছিকে শুকান আটা দি মানে শুকান আটাতে বেলো আৰু কেনেকুৱাকে বেলো জানা। লাহে লাহে বেলো মানে এবাৰ ইটো চাইডে বেলিলো নহয় লগে লগে ইটো চাইডে বেলি নিদো। মানে এবাৰ যেনিবা ওপৰলে বেলিলো ন আকৌ ৰুটিটো এবাৰ বেলেগ ফালে ঘূৰাই লৈ বোলে আকৌ ওপৰে আকৌ ৰুটিটো বেলেগ ফালে বেলিলো। তললে পেলিলো এনে ত তেনেকে পেলিলে মানে ফাটি যোৱা চানছ কিন্তু মানে জল্দি - জল্দি যদি কৰিবলৈ যওঁ তেতিয়াহলে পাতি থাকিব।
মোৰতো জল্দি কৰাই যায় মোৰ মানে ইফালে যাব হয়। যাব লাগে, টিউচন থাকে, কিবা থাকে। উম হুম।
এইবিলাক বস্তুত মানে টাইম লাগে, মই কৈছো ন যিমান টাইম দি বস্তু বনাব সিমান টেষ্টি হব। যিমান লৰালৰিকে বনোৱা বস হয় ইমান মানে টেষ্টটো কমি যায়।
অ আজি - আজি নহয় কালি দিয়া, ৰাতিপুৱা মানে মই আ ৰাতিপুৱা উঠি কিনে ভাবি আছো আৰু মই এতিয়া দালি বনাম তাৰপাছত দা দালিটোত চাটনি এটা বনাম। তাৰপিছত আলু ভাজিম, আলু বন্ধাকবি ভাজিম, ভাত খাম। কণী এটাও বইল দিম, লাষ্টত জানানে মই সেইবোৰ একো মানে বনাব টাইম নাথাকিল, হেলাও লাগিল। কণী এটা পিয়াজ আৰু জলকীয়া দি আমলেট কৰিছো নিমখ, তেল অলপমান লৈ ঠাণ্ডা ভাত তকে খাই গুচি গৈছো।
অ তোমালোকৰ দাদাৰ বাৰু বেলেগকে খাই বুজিলো হা কিন্তু মানে খৰচ পাতিও নিদিয়ে নেকি?
নাই নাই মানে সি লাইটৰ বিলটো দিয়ে আমাৰ। গোটেইখিনি আৰু লাইতৰ বিলটো দিয়ে আৰু ধৰা কেতিয়াবা মাছ - মাংস আনে আৰু মানে কি জানা দেউতাই মানে আগৰ পৰা সি চাকৰি কৰাৰ উম চাকৰি নকৰাৰ পৰাও বা সি চাকৰি কৰি থাকোতেও কেতিয়াও মানে সি আমাক আ বজাৰ দি পোৱাই নাছিল, দেউতাই আনে আমাৰ।
ত দেউতাতো কৰিব পৰাতে আছ- ধৰা দেউতাই তাক মানে নকয়ে, নকওতে নকওতে এতিয়াতো মানে বিয়া পাতি বেলেগকে খালে এতিয়া আৰু কি কব?
তোমাৰ দেউতাক এতিয়া কিবা কৰে নেকি?
এতিয়া নকৰে একো। এতিয়া নকৰিলেও মানে কি হয় আমাৰ ভাৰা ৰুম আছে ন?
অ অ।
এ মানে আহে। আৰু কেতিয়াবা যাই বাৰু তেও, ধৰা টেম্পৰী কিছুমান কাম থাকিলে ওলাই কৰিবলৈ, চাৰিটা আছে।
আচ্ছা আচ্ছা।
চলিছে মানে তিনি এটাত তিনি হাজাৰকে।
ওম।
বেলেগতো বথৰা
কিন্তু মানে মই তুমি কিবা নাজানো দেই মানে চোৱা ঘৰৰ বেলেগৰ ঘৰত ইণ্টাৰফেয়াৰ কৰিব নাযাও কিন্তু মানে মই টো চিষ্টেম ভাল নাপাওঁ মানে বুজিছা মানে যিয়ে নহওঁ সেইটোয়ে যিয়ে নহক মানে তোমাক নাচাই নালাগে ন, তুমি নিজকে চাই ল'বা। কিন্তু নিজৰ মা - দেউতাকক কেতিয়াও মানুহে এৰিব নাপায়। উম সেইটো কিন্তু পাব পিছত নিজৰ ল'ৰা - ছোৱালীও এৰি দিব।
সেইটোৱে মানে তাই যে জন্মই দিব বিচাৰা নাই আকৌ বিয়া যাবলে আজি ছবছৰে হ'ল।
এতিয়াও মানে কি কয়, এই কিয় লাগে মানে তোমাৰ মাহী হেটকেও ডাঙৰে হব এতিয়া তাই কব গ'লে।
অ তাই এতিয়া আৰু হবলে বাকীয়েই নাথাকিব দেখোন।
সেইটোৱেটো এইখন ছোঁ আমাৰ ছোৱালী মানৰ থাৰ্টি থ্ৰীৰ পিছত ধৰা
অহমান চানচ আছে। কম কমিয়ে যায় চান্সবোৰ কিন্তু তাই যদিও আৰু আনকি সেইটো কথা আমি তাইক সেইটোৱে তাইক আমি সেইটো ইমান বুজাবলগীয়া অৱস্থা নহয় নহয় তাই এডভকেট হয়। আৰু তাই ইমান মানে ধৰা চৈ চৈধ্য - পোন্ধৰ বছৰত বিয়া হোৱা নাই যে তাই নাজানিব আজলি আৰু প্লাছ তাইৰ বৰ দেউতাকৰ লৰা লৰা মানে দাদাক বৌৱেক, বায়েক তিনটা ডক্তৰ ঘৰত। আকৌ পেহীয়েকৰ উহু আ ল'ৰাটো ডক্তৰ। মমায়েকৰ জীয়েক পুতেকো ডক্টৰ। ইমান সোপা ঘৰখনত ডক্তৰ হোৱাৰ পিছত যদি তাই বোলে সেইটো কথা আৰু আনকি বৌৱেক দুজনী বৌয়েক তাইৰ গাইনীৰ ড তৰ এই এপ'লো আৰু নেম কেয়াৰৰ।
উম উম।
ত' সেইবোৰে কি এনেকে নকুৱাকে আছে নেকি তাহাঁতে? তাৰ পাছতো যদি আৰু মানে তাই তাই মানে কেনেকুৱা জানা আমাৰ মানে নিজৰ - নিজৰ এনজয়মেন্টটো বিচাৰি থাকে। মানে ফুৰিব লাগে, খাব লাগে, মোক কাপোৰ দিব লাগে আৰু চবে মোক মৰম কৰি যাওক, মই কাকো মৰম কৰি থাকিব নোৱাৰো এনেকুৱা টাইপতে
অ।
কিন্তু কি জানা তাই ভাবিছেহে মোক কি কৈছিল জানা? মই যে হেৰি মোৰ ভাইটিৰ বিয়া পাতিলে ভাইটিৰ হাঁহ তোক বৰ মৰম কৰিম দেই তাৰ পাছত মোৰ মানকে বেয়া লাগিছে হড। তোমাৰ কাৰণে মই তাইতো মই তোমাক কৈছিলো ন তাই এনেই আহিছিল বুলি। তাইৰ কাৰণে মই জানা মোৰ নতুন চুৱে তাৰ পৰ্যন্ত তেতিয়া ঠাণ্ডাৰ দিন আছিল ন দি দিছিলো। তাই যিহেতু মোৰ আনা নাছিল, তাই কি কৰিছে জানানে সেই চুৱে ট টো ৱীন শুইছে, নতুন চুৱেটাৰ আছিল মায়ে মায়ে মোক সেইটো সাতশ টকাৰে আনি দিছিল দেই। ন তাইবাৰে ঘৰত চিন্ধা কৰিলে। তাৰপিছত মায়ে কৈছে তই তোৰ চুৱেটাৰ কিয় দিলি? মানে ঠিক আছে সেই দুদিনৰ কাৰণে দিলি তাইতো কল এতিয়া ঘৰত পিন্ধে সেইটো লৈ আহ, তই সেইটো বাহিৰত পিন্ধ
অ', তাই মানে ঘৰত পিন্ধা কৰিলে মই কথাটোত গুৰুত্ব দিয়া নাছিলো, পিছত মায়ে কলে এ! সাতশ টকাৰে তোক চুৱেটাৰ কিনি দিলো, বাহিৰত তই পিন্ধি যাবি বোলি আৰু তই বৌয়েৰক সেইটো ঘৰত পিন্ধিব দিলি। মই বোলো মই ঘৰত পিন্ধিবতো দিয়া নাছিলো, মই কৈছিলো যে তুমি ক'বাত গ'লে পিন্ধি যাবা আৰু। একে মানে আমাৰ দুয়োৰে কাপোৰ মিলে আৰু। এম চাইজৰে থাকে দুয়োৰে সেইকাৰণে মিলিয়ে যায়। তাৰ পাছত সেইতো জাগাত সেটো পিন্ধি শু
পাৰিলে বাথৰুমতো যায়, লেট্ৰিনতো যায়। তাৰপাছত আৰু কৈ মেলি সেইটো হেৰি কৰিলো আনি থলো দেই। তাৰ পিছত কি কৈ জানা সেইটো, সেইটো বোলে দিয়া বুলি ভাবিছিলে আৰু তেওঁক। পৰমাননেল্টি মই ব'লো উম, মোকতো মায়েহে দিছে।
মানে সেয়া সেনেকুৱা টাইপৰ।
ঠিকে আছে, অকণ পিছত কৰি আছো ৰবা।
উম উম দিয়া।